হেল্ল',
নমস্কাৰ,
নমস্কাৰ খবৰ পাতি ভাল?
আছো ভাললে আপুনি?
আছোঁ-আছোঁ,
হয়, কওকচোন?
বাকী ঘৰৰ ফালে ঠিক আছে চব।
আছে সকলো ভালে।
অ',
হয়,
এ বোলো আমি কেইটা এইকেইদিন প্লেন এটা কৰি আছিলো। কৰ'বাত খাব যাওঁ বুলি।
নিশ্চয় যাব পাৰিম, হয়, যাম।
কি-কি খাব।
মইতো বাৰু এনে আমাৰ থলুৱা খাদ্যয়ে খাই ভাল পাওঁ, লগতে অলপ বাহিৰা যিবোৰ আছে তেনেকুৱা।
আচ্ছা-আচ্ছা, মানে কি-কি খোৱাটো ভাল হ'ব, মানে ক'বাত ৰেষ্টুৰেণ্টত যাই খোৱাটো ভাল হ'ব নে-নে ঘৰতে পাৰ্টি হিচাপে মানে খানা হিচাপে এটা।
আমি ৰেষ্টুৰেণ্টত যায়ো বেলেগ ধৰণৰ খানাবোৰ ট্ৰাই কৰিব পাৰোঁ, লগতে ঘৰত আহি, আমি ঘৰতো একেলগে মিলি আহে সাজ বা তেনেকৈ খাব পাৰি।
আহ, ঘৰত বেছি ভাল হ'ব নেকি?
হয়, ঘৰতৰত বেছি ভালবও পাৰে।
তাকো মানে বাজেটটো মানে কমি যাব তেতিয়া।
কমি যাব আৰু এয়াই যোগেদি আমি সকলো ৰেচিপিবোৰো চাই ল'ব পাৰিম।
অ' অ' এনে কি-কি খাব পাৰি বনাই পিনে।
গাহৰি ভাত, লোকেল মৰ্গী, মাছ,
আৰু
আৰু লগতে আপুনি দৈ এইবোৰো খাব পাৰি।
আইটেম দুটামান হ'লে হ'ব নেকি? বাকী চুইটছটো পিছত
অ' চুইট-চুটো খানাৰ পিছত।
অ' আইটেম দুটা মানে ভাল-ভাল হব।
তাকে, ভাতৰ লগত মাংস, গাহৰি মাংস, লোকেল মুৰ্গী,
এইটো
হয়, এক কেণ্ড ৰব চোন। ত হেল্ল',
হেল্ল',
হয়-হয়,
এই কি বুলি কয়? হেৰিত উ, গৈছ উ, গৈছ নেকি? এইটো কি বুলি কয়তো এই হেৰিত যে আছে যে আমি এই আমবাৰীত যে ম'ম' ঘৰ।
আমবাৰী মই যোৱা নাই।
যোৱা নাই?
নাই যোৱা।
তেনেহ'লে আমি কেইটা যাওঁ এদিন তাতে।
অ', তাত যাব পাৰি তেনেহ'লে।
অ' এইট্টি ৰুপিচত মানে, বেষ্ট মানে, একদম ডাঙৰ ডাঙৰ জুচি, একদম গাৰ্লিক ম'ম' পায়।
হ'ব, আৰু তাতো যাব পাৰি, আৰু আমি এদিন কামো কৰিব পাৰোঁ‌। যোনটো আমচিং জোৰাবাদ। যোৱা ৰাস্তা আৰ্মি, নাৰেংগী আৰ্মি কেম্পটো পাৰ কৰি, তাতে যোনখন কে এম নাইন নেষ্ট, আছে এটো ধুনীয়া ধুনীয়া খা, খানা পায়। আমি তাতে যায় ফুড ফুড এক্সপ্ল'ৰ কৰিব পাৰোঁ‌ আৰু গুৱাহাটীৰ বিভিন্ন জাগাত ঘৰত যায় আৰু চুকে কোণে, য'ত যি আছে আমি এদিন সকলোৱে মিলাও মানে সদায় সপ্তাহত যোনদিনাখন ফ্ৰী থাকো শি কেন্ত তে এতিয়া আমি এদিন এদিন সদায় সন্ধিয়াওলাইকেনে ফুড এক্সপ্ল'ৰ কৰোঁ
অ অ।
তেনেকৈ বহুত ধৰণৰ ফুডচ বোৰো খোৱা হব এক্সপ্লৰো হৈ যাব। আৰু অলপ ফুৰা। ফুৰাও হৈ যাব।
অ অ। বাকি এনে। কিবা বেলেগ প্লেন কিবা এইকেইদিনত।
বেলেগ বাৰু তেনেকৈ বৰ্তমান নাই কিন্তু এটা ৰোড ট্ৰিপ কৰিব পাৰি।
ৰোড ট্ৰিপ আহ সেইটো বেচ হ'ব।
অৰুণাচল তেনেকুৱা জেগাবোৰত।
অ তাতে যাব পাৰি এ তোৰ বিষয় এই স্কুটি লৈ ন বাইক লৈ ।
আহ গলে । পাৰি স্কুটিতকে বেটাৰ মই বাইক উলিয়াব । হিল এৰিয়া যে। বাইকত যাই কেনে তাতেও যাওঁ তাৰে লোকেল এৰিয়া বোৰত ঘুৰো তাৰে লোকেল ফুড ফুডচ বোৰ। ট্ৰাই কৰো ত ভাল লাগিব।
সেইটোৱে‌ আমাৰ বাকী লগৰ কেইটাক কৈছো আৰু কি কৰে।
অ ময়ো মোৰ লগৰকেইটাক কৈছা সেইকেইটাই যদি ইচ্ছা কৰে তে যাব পাৰি এটা প্লেন বনাই কেনে পাৰফেক্ট এটা প্লেন বনাই কেনে আমি সেই তাত যাব পাৰো। আৰু অকল অৰুণাচল বুলি আমি বেলেগ জেগাত। এক্সপেঞ্চেছ যদি বেছি হ'ব পাৰে আৰু এক্সপেণ্ডিচাৰ।
অ অ।
তো চাওঁ তাকে।
বাকী এনে কিবা হেৰি এইটো কি বুলি কয় আৰ্নিং প্লেটফৰ্ম কিবা আছে নেকি এনেকুৱা যত মানে আন কৰিব পাৰি কিবা কিবি।
আৰ্নিং প্লেটফৰ্মটো আজিকালি এতিয়া এ আইতো বহুত কিবা কিবি আছে ইয় এইটো ছচিয়েল মিডিয়া বা গুগল কৰিলে পাই যায়।
অ আৰু কিবা কিবি এনে য'ত আমি মানে পাইজাওগে আৰু কিবা কিবি সৰু সুৰা কাম বিলাক কৰি।
এতিয়া আমি যোনটো এপত কথা পাতি আছোঁ সেইটো এপতো আৰ্নিং কৰিব পাৰি মই জনাত।
আচ্ছা আচ্ছা।
হয়। এনেই এয়াই ই এপবোৰত। কিছুমান টাস্ক দিয়ে সেই টাস্কবোৰ কমপিলিত কৰিলে এটা ইনকম চলচ ওলাই তাৰে পৰা আমি আৰ্ণ কৰিব পাৰো।
আৰু হেৰিটা আছে কি বুলি কয় যোনটো গুগলৰ নেকি চাৰ্ভে এটা প্লেটফৰ্ম এটা প চাৰ্ভে বিলাকৰ।
অ অ চাৰ্ভে প্লেটফৰ্ম আ থাকে বাৰু।
মাইক্ৰচফ্টৰত আছে নহয় মাইক্ৰচফ্ট।
মাইক্ৰ'চফ্ট আচ্ছা আচ্ছা।
অ মাইক্ৰচফটো পাৰি এইটো আৰু বাকী ৱেবচাইট আছে টো বহুত।
হা হা।
বোলো ৱেবছাইট আছে বোলো ছাৰ্ভে বহুত।
আছে বহুত চাৰ্ভে টৱেৱেবচাইট আছে এটো গুগল কৰিলে বা আজিকালি ইনফ্লয়েঞ্চৰবোৰে এইবোৰ দিয়ে থাকে তাতে পাই যাওঁক।
অ! তবে আৰু
তাকে
এয়াই অহাৰ পিছত মানুহৰ বহুত সহায় হৈছে।
অ'
হয়! হয়!
অ' বাকী দিনটো কেনেকুৱা গ'ল আজি?
দিন ভালেই গ'ল, লগৰ কেইটাৰ লগত ওলাই গৈছিলো। সিহঁৰ লগত অলপ আধ্দা চাদ্দা দিলোঁ।
উম!
তেনেকৈ দিনটো ভালেই গ'ল।
মোৰো একেই।
আচ্ছা থিকেই আছে তেনেহ'লে।
আনেই চব।
চ পাবনি ভালে আছে?
আছো আছো।
পৰঠা।
পৰ ভাল নে হ দত?
ঘৰটো ভাল।
অ'
উম! দিয়ক তেনেহ'লে।
হ'ব তেনেহ'লে, লগ পাম।
লগ পাওঁ! লগ পাওঁ!
হয় ৰাখিছো।
ৰাখিছো ৰাখিছো।